হেল্ল'
কি খবৰ
মোৰ ভাল তোমাৰ
ভালে কত হয় তম পিছো
উম মোৰ নাম হেল্ল'
হেল্ল' কোন হয় তোমাৰ পিছে তুমি কৰ হয় পিছে জেগা
অ মই মই আম্বাৰীৰ পৰা কৈ আছো
অ আম্বাই ন অ মই যোৰহাটৰ বাৰু
অঁ
কি কৰা পিছে তুমি
মই হেৰি কৰি আছো ডিগ্ৰী কৰি আছো
ডিগ্ৰী কৰি আছো ন মই ডিগ্ৰী কৰি আছো কোন ইয়েৰৰ তুমি
মই ছিক্স চেম
অঁ মই অ এইটো ক নাই মোৰ ফাইনেল ইয়াৰ।
আচ্ছা
অ ফাইনেল হয় । ডিগ্ৰী কিহত কৰি আছা তুমি?
কৰি আছোঁ কমাৰ্চত। তুমি?
ন মই বিটেক কৰি আছোঁ চিভিল ইঞ্জিনিয়াৰিং।
উম।
তাৰ পিছত ।পিছে তোমাৰ একজাম খতম।
য়েচ, মোৰ খতম হ'ল। তোমাৰ?
মোৰ খতম হোৱা নাই আৰু মোৰ মঙ্গলবাৰে এটা আছে। দেন খতম। আৰু বাকী নাস্তা-চাস্তা কৰিলা?
উম, কৰিলোঁ।
আজি বতৰটো বৰ গৰম হৈছে। উহুঁ
কিহেদি ব্ৰেকফাষ্ট কৰিলা?
ব্ৰেকফাষ্ট? ৰুটি-ভাজি আছিলে। তুমি?
অ', মই চাহ খাইছোঁ। বিস্ক স্কুট। বাছ, এইখিনিয়েই। অ', অ', গুৱাহাটীতে।
অ'। তুমি ঘৰত যোগ মই, মানে, বিজি
পৰা আহা-যোৱা কৰোঁ।
ঘৰ পৰা আহা-যোৱা ভাই, ঘৰৰ পৰা আহা-যোৱাই ভাল বাৰু। মই গুৱাহাটীত বাৰু বিহুলে
অ', আহিবা, আহিবা। বহুত ভাল-ভাল জগা আছে।
গুৱাহাটীত অ যোৰহাট চহাট ফালে আহিছা তুমি কেতিয়াবা?
মই যোৱা নাই আজিলৈ যোৰহাটৰ ফালে।
যহটো ফাল আজিলৈকে অহা নাই ন। যোৰহাট ফালেও আহিব পাৰা যোৰহাট ফালে দিনা ঘুৰিব মেলিব জেগা বহুত আছে।
কৰিব কি ভালো ক
কি কি আছে তাতে? যোৰহাটত কি কি জোগা আছে?
কোআআ তাৰ পিছত আকৌ যোৰহাটত আৰু মেইন বস্তু যোৰহাটৰ পৰা শিৱসাগৰ হ'লগে যোৰহাটৰ পৰা বা ওচৰত আৰু শিৱসাগৰ ফালটো ঘূৰিব জেগাই জেগা জেগাটো কমিয়েই নাই শিৱসাগৰৰ ফালে
অঁ গুৱাহাটীতো আছে বহুত জেগা আছে, নতুনকে খুলিছে চাইট চিটি
মোৰ প্ৰথম মোৰ আচল ঘৰ বাৰু তেজপুৰ হয় মোৰ
দিছপুৰ
উম
গুৱাহাটীৰ
নহয় তেজপুৰ হয়, তেজপুৰ অঁ
অঁ তুমি যোৰহাটত কিয় থাকা?
যোৰহাটত মই পঢ়ি আছোঁ অল
আচ্ছা
যোৰহাটত পঢ়াৰ কাৰণে আছো আৰু, আৰু বাকী যোৰহাটত তেনেকুৱা আৰু মোৰ প্ৰথম গুৱাহাটীতে লম বুলি পেনে ভাবিছো এডমিচন পিছে দেখিলো পেলাই গুৱাহাটীতকৈ যোৰহাটৰ এইবিলাক ফালে ভাল আছে বুলি
উম
আৰু চবতে এডমিচনো পোৱা নাযায় ন যোৰহাটৰ এইবিলাক ফালে ধৰা এডমিশ্চন চেডমিশ্চন এনে মিলাব পাৰিলো
উম হুম
জেগা চেগা হিচাপে কোথা আৰু জেগা চেগা হিচাপে কথা আৰু
উম
বাকী তুমি কি ষ্টুডেন্টে এ হয় নে কিবা ইন্টাৰ্নচিপ তেনে কৰা কিবা
নাই মোৰ ষ্টুডন্ট এ হয় মোৰ এক্সামটো ক্লেয়াৰ হ'ল এ এতিয়া ফৰ্থ ইয়াৰৰ কাৰণে প্ৰিপেয়াৰ ক কৰি আছোঁ
অ এক্সামটো ক্লে ক্লেয়াৰ হল ন ফাইনেল ইয়াৰৰ কাৰণে, অঁ মই এতিয়া ইয়াৰ আৰু ইয়াৰ চ বেছে মি চাৰিবোৰ
কঠীয়া কৰিবা নে? বি টেক ফৰ্থ ইয়াৰ কৰিবা নে থি ইয়াৰ?
বিদেশ ফুৰাম। মই মোৰ বি টেক টো থ্ৰি ইয়েৰচ হ'ল কাৰণ মই ডিপ্লমা কৰি আহিছো না। ডিপ্লমা কৰি আহিলে থ্ৰি ইয়েৰচ হয়।
আচ্ছা
ডিপ্ল'মা কৰি বিটেক কৰিলে থ্ৰি ইয়েৰচ হয়। নহলে ডাইৰেক্ট যদি তুমি বিটেক কৰা তে হয় ফৰ ইয়াৰেচ।
কৰিবা বিটেকৰ পিছত?
বিতেকৰ পিছত কিবা বিচাৰি পেলাই জব চব কৰাৰ সেইটোৱে আশা ৰাখিছো এতিয়া জব চব কিবা পাবও লাগিব, এতিয়া কাৰ ভাগ্যত কি আছে এইটোও ক'ব নোৱাৰি।
অ', এম টেক নকৰা ন?
এম টেক মাষ্টাৰ আচলকে ইমান নাজান ইমান ধৈৰ্যয়ো নাই পঢ়া। আৰু মোৰ ইমান অসুবিধা নহয়, কাৰণ মোৰ জে ই টো আছে নহয়। মই জি ই প্লাছ বি টেক থাকিম। জে প্লাছ বি টেক দুইটা থাকিলে গৈ পেলাই ইমান এটা অসুবিধা নহয়।
উম।
কি আজি দিন কেনেকা আছে?
দিন আছে বহুত গৰম দিছে বাৰু গুৱাহাটীত।
ৰাতিপুৱা বৰষুণ আাছিলে গৈ পেলাই আছে ৰাতিপুৱা ইয়াত বৰ
অ', ইফালে কিন্তু বহুত ৰ'দ আছে।
বৰষুণ দিছিলে বাৰু এতিয়া ৰ'দ ওলাই আছে আকৌ।
আতছা।
ৰাতিপুৱা পুৰা বৰষুণ আছিল, সেইকাৰণে বৰষুণৰ কাৰণে আজি টোপনিটো ভাল গ'ল আৰু ৰাতি ধৰা।
এনে গৰম দিলে
গৰম দিলে অ', বহুত গৰম।
উম।
বাকী বৰ গৰম চৰম সহ্য নহয় আৰু।
তাকে।
আৰু বাকী কিবা চিনেমা তিনেমা চাই পেলাই ভাল পোৱা
উম ভাল পাও মই মই বেছি চিৰিছে চাওঁ মই ধৰা কোৰিয়ন বেছি চাওঁ, পাকিস্তানী চাওঁ, চাইনিজ চাওঁ উম কেতিয়াবা-কেতিয়াবা হলিউড মুভিবোৰো
অ হলিউডৰ বিলাকটো ভাল লাগেই বাৰু চাইনিজ চাইনিজ কিছু সেয়া আৰু আইডিয়া নাই। কোৰিয়াৰ লৈ গৈ এনেও লৰাবিলাকে বেয়াই পাই
অ ঠিকেই তুমি কি চোৱা বেছি কে বেছি
এনেও ল'ৰাবিলাকে বেয়াই পায়।
উম
বেছিভাগে
এনে তুমি কি চোৱা মুভি
ময়ো তেনে মুভিচ চিৰিচ সবেই চোৱা হৈ গৈ মুভি কি হলিউডবিলাক বেছি ভাল লাগে, তাৰপিছত এতিয়া, উম তেনেকোৱাই চোৱা হোৱা নাই আৰু, আৰু এতিয়া পৰীক্ষাৰ পিছত তেনেকোৱা কিবা ভাল কিবা চাম আৰু তাৰপিছত ফাইড কৰিম। উলিয়াব লাগিব তেনেকোৱা চিৰিজ-চিৰিজ কিবা।
উম
তাৰপিছত একৰাউণ্ড কিবা এখন ভাল লাগিলে মিলাই চাম আৰু
কি য়ে আৰু প্লেন, বেলেগ একো আৰু তেনে ন প্লেন-শ্লেন নাই।
দুপৰীয়া আত- ই মেচত কি বা ৰিপ্লাই একো তেনেকা ঠিকাহ নাই, তোমালোকৰ কি?
অহ ', আমাৰ আই থি তিল চিকেন বনাব
তুমিয়ে বনোৱা নেকি?
মই বনাও মাজে-মাজে
বা, বনাবলৈ কি- কি জানা তুমি?
মই চিকেনটো বনাম বনাব জানো দালি বনাব জানো
বা খোৱা বোৱা বনোৱা বিলাক জানা আৰু মানে খোৱা বোৱা ভালে খিনি জানা আৰু মানে বনাবলৈ
অ
মানে একেবাৰে নাজানাও নহয় একেবাৰে জনাও নহয়
উম হম তোমালোক‌ কি কি দিয়ে যাক ফাঁচ লাঞ্চ ডিনাৰ কি কি দিয়ে
কি ক'লা
হোষ্টেলত কি কি দিয়ে ব্ৰেক
ব্ৰেকফাচ লাঞ্চ ডিনাৰ তিনিটাই আৰু স্নেকসত কিবা দিয়ে ইভিনিং উ
উম
খাবলৈ মিলি
ননভেজ দিয়ে নে
ননভেজ দিয়ে মানডে ৱেটনেছডে ফ্ৰাইডে চানডে ননভেজ থাকে
এইবিলাকে বাকী গেম চম কিবা খেলা?
নাই মই তেনেকে একো নেখেলো।
গেম চেম নেখালা নেকি? গেম চেম বহুত আছে বাৰু টিয়াই কৰিব পাৰা? নতুন গেম নতুন গেম চেম তেনে বহুত ওলাইছে কল অফ ডিউটি, পাবজি এইবিলাক ভাল লাগে আৰু অহ
অহ নাই নাই মই নেখিলো তুমি খেলা নেকি?
অহ গেম চেম বিলাক খেলা হয় বাৰু।
বি জি এমই?
পাবজি চাবজি এই বিলাক ভাল লাগে বি জি এমাইৰ আগৰ নামটো পাবজি আছিল নতুনকৈহে সলালে।
অহ উম
এইবিলাকেই চলে আৰু
উম
বাকী দুপৰীয়া লাঞ্চ চাঞ্চ কেইটামানত কৰা তুমি?
মই অহ দুটামানত কৰো।
দুটা আঢ়ৈটামানত নহ তেনেকুৱা ই একেই হয় আৰু বাকী ঠিকে আছে, দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি।
অহ ঠিক আছে।
হেল্ল' অহ বাকী ঠিকে আছে আৰু ভাল লাগিল তোমাৰ লগত কথা পাতি
অহ হয় নেকি, তোমাৰ লগতো ভাল লাগিল কথা পাতি।
ঠিকে আছে।
উম
কি কৈছা অহ অহ হব দহ মিনিট হ'ল।
অহ অহ ঠিক আছে দিয়া।